হেল্ল' অ' শু শুনিছো শুনিছো।
অ' মোৰ মাতটো ঠিকেই গৈছ নে। হয় ভাল ভাল। তোৰ ঠিকে আছ মই তোৰ ভাগৰ কেনেকুৱা খবৰ। মই ৰাস্তালে ৰাস্তালে ওলাই আহি ছো ইমান গৰম ভিতৰত থাকিব নোৱাৰি তাতে আকৌ তোৰ কাৰেণ্টটো কাটি দিলে।
অ অ হয় বাৰু গৰম আজি বহুত।
বহুত এ তহঁতৰ টাউনত কেনেকোৱা গৰম। বৰষুণ দিছিল আৰম হ'ল ৰ'দ নথ। নটা মান কত নটা চাৰে দশটা এঘাৰটা মান বজালৈকে খুব ৰ'দ হ'ল মানে তো মানুহ ওলাবই নোৱাৰি তা ৰপিছতেতো ধাৰাষাৰ
উম। অকমান আমাৰ ঘৰৰ ফালে যোৱা উম। হেল্ল'। পাগল গুছি গ'ল। অ অ। এ অকমান আমাৰ ঘৰৰ ফালে যোৱা হো।
বাকী থকাকে যাব নোৱাৰো
বৰষুণ সেই আমাৰ এই। দিনটো ৰ'দ তাৰপা পতককে দেৰটামান বজাত বতৰটো পাক মাৰি একদম বিজুলী মাৰি বতাহ। ধুমুহা নিচিনা
অ
তাৰ পাছত আকৌ দুটামান বজাত বৰষুণ দিলে।
অঁ এইফালে বাৰু তেনেকুৱা নহয়, বতৰতো ইমান বেয়া নহয়।
আকৌ, আকৌ বৰষুণ দি আকৌ পাক মাৰিলে ৰ'দ তাৰপিছত।
অ' মই আকৌ কি হ'ল আজি দেউতাক ফ্ৰিজৰ থেৰা পিলে নিছিলো যে, দূপৰীয়া সময়ত। তাৰপিছত আৰু আহি পোৱাৰ পিছতে বতৰতোও সেমেকা মোৰ টোপনি ধৰিলে।
অঁ!
কৈ দিলো। শুই দিলো প্ৰথম কিন্তু তোৰ তিনি ঘন্টা মানে শুই দিলো মানে।
আজি মই কি মই চাৰে এঘাৰটা মানৰ পৰা শুইছো দুটালৈকে।
অ আজিতো পৰীক্ষাও আছিলে নহয়, পৰীক্ষা কেনেকুৱা হল?
পৰীক্ষা ভালেই হ'ল বাও হেৰি আছিল আজি ৰাজনীতি বিজ্ঞান।
অ ৰাস্তাটি ভাল হৈছে নহয়। অ অ মোৰ আকৌ আজি তু - এই দেউতাৰ লগতে লাগি মেলি থাকোতেই গোটেই দিনতটো গ'ল তাৰপিছতে তোৰ- আবেলি বেলা শুই উঠাৰ পিছত কাম বন অলপমান লাগিলো, বাৰীত কাম বন আছিল।
অ।
কেইজোপাই হেন্দালিখন অলপ ভাগি গৈছিলে তাত জেং চেং দিলো।
বছ ত সেই নহয় গৈছিলো গৈছিলো আজি মইও ভাবিছ- ছিলো বৰষুণ দিছে কাৰণে কেঞ্চেল কৰিব নকৰিলে বাও।
অ সে ভালে তেতিয়া, একো নাই ৰ'দ বৰষুণ দু দুইটাতে খেলিলেতো প্ৰেক্টিচ হয় ভাল হয় অ।
গ'লো বেটিং কৰালে তাৰ পৰা ফিল্ডিং কৰালে।
অ বাকী কথালৰ খেলৰ কথা গম পাইছ নাই।
অ কথা জানো মোক হেৰি ফোন কৰিছিলে এই ল'ৰাটোৱে। কমিটি তা পা মো সেই মোক হে বুলি কৈছে এই কথাটো মানে চিঠিবিলাক যে দিলে ফেচবুক চেচবুকত।
অ।
এতিয়া মানে মোৰ নম্বাৰটো দি থোৱা আছিলে পষ্টাৰখনত তাৰ পৰা মোলৈ এতিয়া টিমে মানে হেৰি কৰিছে দলসমূহে। এম বা মানে সেই এই জইনিং ফিছৰ মানে পেমেণ্টো কেনেকে দিব ফৰ্ম চম কিবা দিব লাগে নেকি ফিল আপ কৰি সেই কথ- সুধিলে তাৰ পৰা মই সেই কৰিলো, মোলৈ এতিয়ালৈকে আঠ তাতলৈ খবৰ কৰিলে।
অ ভালে হৈছে।
ত কলো মই এইখন ফৰ্মখন এতিয়া ফিল আপ কৰি দি দিয়ক আৰু স্কেনাৰ এইটো। জইনিং ফিজটো বোলো ইমান। জইনিং ফিচটো সাত হাজাৰ। তাৰপা সেই প্ৰাইজ মানিটো কিমান আছিল? সেই একৈশ নে তেইশ হাজাৰ নহয় জানোঁ
একৈশ হাজাৰ অ।
তাৰপা গো দয় সেই এতিয়ালৈকে মানে ছয়টা দলে দিলে। পইচাটো আৰু তিনটা দলে মানে ৰাতি অলপ দেৰিকে দিম বুলি কৈছে।
অহ, ঠিকেই আছে।
তা পা মই বোলো এইখন ফিল আপ কৰিও দিব লাগিব, আকৌ তাৰ পৰা মই স্কেনাৰ চিস্কেনা স্কেনাৰ দিলোঁ এতিয়া, যোনটো পইচা মোৰ ওচৰত আছে, মই কমিতিলৈ দিম আৰু।
অ, নাম লিখি-লিখি যাবি। মোৰলে সেই তোলৈও ফোন কৰাৰ কথা কৈছে মই যেনিবা কৈছোঁ বোলো যে এতিয়া তাক গ চিন্তা কৰিব নালাগে কাম খিনি সি ভালকে কৰিব। আৰু নীতি, নিয়ম খিনি কৈছ নহয় যে এ মানে ৰেফাৰী সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব।
অ সেইবোৰ সেইবোৰ মই কৈছো এই লিষ্টখনত লিখাই আছে নহয়।
আৰু এই কাজিয়া পেচাল কৰিব হলে নহব কিন্তু দেই সেইটো এটা কথা আছে।
সেইটোৱে আৰু যদি দ দলসমূহে খেলৰ আগ বা দুদিনৰ আগত যদি মানে নেখেলো বুলি কয়। তেতিয়া ষাঠি শতাংশটো মানে পইচা আমাৰ ওচৰত থাকিব তেতিয়া চল্লিশ শতাংশ টো মানহে ঘূৰাই দিয়া হব।
অ ঘূৰাই দিয়া হ'ব অ। আৰুতো সোনকালেই তো আৰু এই গৈ পেলাই তাত। নামভৰ্তি কৰা নহব আগতে
অ হয় দে মই দিলো হেই অ খেলখন যিহেতু জুলাই সোতৰ তাৰিখৰ পৰা হ'ব তেইশ তাৰিখলৈকে মই কৈছো জুলাই দহ তাৰিখৰ লাষ্ট ডেট মানে ক অন্তিম দিন মানে হেই কোৱা
অ অ
কৰিলে কৰি লবলৈ কৈছো
অ ঠিকে আছে ঠিকে আছে মই এই গাড়ী ঘোৰা খিনিৰ কথা পাতিলো মানে তোৰ ৰুলাৰ এখন চলাই দিবলৈ কৈছো পিঠখনত খলা বমা খিনি মৰি যাব ন আৰু তোৰ বাকী গোলপোচ দুটাতো আছেই সেইকেইটা অলপ ভাল কৰিলেই হ'ল মামহে ধৰিছে। বৰষুণ পৰি পৰি। সেইখিনি চিজ কাগজ মাৰি পেলাই চাফা কৰা দায়িত্বও মই মানুহক লগাইছো।
উম উম
তোৰ লাইটৰ কাৰণেই আমাৰ ঘৰ ওচত যে লাইট ত মানুহ ঘৰ যে তাক কৈছো। এনেকে লাইট লগাই দিছে চাৰিটা পাঁচটা। তাতো এতিয়া খেলপথাৰতটো ৰাতি ৰাতি হেৰি হৈ আছে প্ৰেক্টিচ হৈ আছে।
অ সেইটো বাৰু ঠিকেই তাৰাপা এই ৰেফাৰীক জানো কোৱা হ'ল।
ৰেফাৰীক কলো কলো দুজন কৈ থোৱা আছে।
আ -আ দুজনে নহব দে একেইদিনতে অহ দুজনে নহয় ন'।
চাৰিজন লাগিব আৰু তেওঁলোক দুজনে আৰু বেলেগ দুজনক হেৰি কৰিব বুলি
এ 'মানে এটা দল হৈ আছে ন' আও চাৰিজন মোৰ লগত আছে। চিনাকি সেইজনক সেই চাৰিজনকো কৈ দিম টাউনৰে।
অহ -অহ, হ'ব- হ'ব আৰু তোৰ হেৰি মানে এইটো কি সমিতিৰ ফালৰ পৰা দুটা টিমে খেলিব লাগিব বুলি কৈছে এটা টিম হৈয়ে আছে আৰু এটা টিম অলপ বনাব লাগিব আৰু।
উম -উম এটা টিমটো হৈ আছ তেতিয়া বাকী ওলাই যাব।
অহ, ওলাই যাব -ওলাই যাব সেইটোক লৈ ইমান অসুবিধা নাই। খালি সেই ৰেফাৰী কেইজনেতো প্ৰতিদিনে এহেজাৰ- টকাকে লাগিব বুলি কৈছে কমতে কৰিছে মানে এতিয়া বেলেগকতো দুই তিনি হাজাৰকে খোজে।
হয়- হয় ঠিকে কৈছে তেতিয়া কমেই কৈছে ক' চাবলৈ গলে।
অহ, ঠিকেই কৈছে এহেজাৰ টকা জোখতে আৰু।
অহ, সেইটোৱে। এনেও এতিয়া টোটেল হেৰিতাহে দিছে সমিতিয়ে উ ওঠৰাটা টিম হ'ব লাগিব বুলি কৈছে অকল, তাতকে বেছি হলে হেৰি হব লাষ্টত দিয়া কিজন লাষ্টত দিয়াতো মানে উলিয়াই দিয়া হ'ব ৰিজেক্ট কৰি।
অহ - অহ হ'ব বাচ সেইটো মিলি যাব।
এতিয়াতো হেয়ে মোৰ লগত নটা টিম আহিলে নটা দল আৰু বাকী নটা দল সুধিব ন' কমিটি কোনোবা ওচৰো আছে ন' নপঠাই তেহেণ্টকো দি দিব মোকো দিলেই ন'তাত হলে এতিয়া নটা সেই হ'ল এতিয়া কথাটো সেই এটো দুহেজাৰ সাত হাজাৰকে জইণ্ট ফিজ
অহ
এতিয়া এইফালে হৈ গ'ল নটা দল হয় নাই মো দিয়া অহ - অহ সেই নহ তেশচ এ ছয় অহ, এহ। সেইটো পইচা মানে মোক অহ এষষ্ঠি হাজাৰ অহ। মই কমিটিক দি -দিম এতিয়া।
অহ, দি -দিবি আও তই হেৰি কৰিবি যাক দিবি মানে তই অনলাইনত দিবি স্ক্ৰীনশ্বট ৰাখিবি দেই মানে তোক পইচা -পাতি কথা নহ এইবোৰ খেলি - মেলি হ'ব পাই।
না -না মই এতিয়া যিমানে দিছে মই চবৰে স্কনশ্বট দি আমাৰ সমিতি গ্ৰুপত দি দিয়া হৈছে।
অহ, ঠিকে আছে হ'ব আৰু তই তাও ওপৰদিও তই নোটত লিখি যাবি আমুক টিমটোৰ নাম কেপ্টনৰ নাম লিখি জাবি
মই এ' তেহন্তৰ সকলো প্লেয়াৰ মানে খি খেলুৱৈসকলৰও আধাৰ কাৰ্ড বিচাৰিছো নহয়। মানে এতিয়ালৈকে এই পইচা দিয়া গোটেই কেইটা অহ, সেইটো বাওঁ নাই দিয়া এতিয়া পইচা দিয়া গৈয়ে গোটেই কেইটা দলৰ মই আধাৰ কাৰ্ড লৈ প্লে খেলুৱৈসমূহ হেৰি লৈ থোৱা আছে। উম, মই সেইবিলাক ক'ব যে কৈছো তেওঁলোকক যে জেৰক্স কৰা কথাটো মই কমিটি খুলোঁয়ে তাৰপা কৈছে যেৰক্সটো আমি নিজে কৰি লম ফটটো পঠিয়ালেই হ'ল।
অহ, সেইটোয়ে কথাটো চব কাম খেলু- খেলুৱৈসকলৰ দ্বাৰা কৰিব নোৱাৰি নহয়। আৰু বহুত দূৰৰ - দূৰৰ পৰা টিম আহিব গম পাইছ নাই? আছে আৰু বহুত দূৰৰ -দূৰৰ পৰা খেলত খেলুৱৈ টীম আহিব এতিয়া হেই নাও বৈছ
এইফালে সেইটোতো এইটো ধেমাজি দুটা দলে দিছে
মোৰ মই এটা খবৰ কৈ আছো বিশ্বনাথ চাৰিআলি দল এটাই
অ মোক চোণিতপুৰ এটাই দিছে পইচা বিচনা লখিমপুৰৰ চাৰি টা দল তাৰ পৰা এই ধ ধেমাজি দুটা আৰু তেজ এ তেজপুৰ নে হেৰি গোলাঘাটৰ দু দুটা দল
অ হ'ব তেনেহ'লে কথা নাই হ'ব দল জয়ে নহক বাকী অহা যোৱা খৰচটো সহ নিজৰে আমি অকল ধৰি লওক খেলত জিকিলা পইচাটো দিম বাকী আমি সমিতিয়ে একো দায়িত্ব নলওঁ আৰু তোৰ খেলৰ মাজত পানী বটল যোগান ধৰিম বুলি চিঠিখনত লিখি দিয়া আছে
অ সেইটো হৈ যাব হৈ যাব সেইকেইটা
অ অ
পানী বটলটো দি দিয়া নাই নাই এই কৰিম সেই এতিয়া খোৱা বোৱা মানে পঢ়ি আছিলো
অ অ কাইলে কি পৰীক্ষা আছে
কাইলৈ চচঅলজি কনচেপ হৈ আছে বাৰু হ'লেও মই এতিয়া ইউটিউবত আৰু সেই মাৰি দিমআও ভাত চাত খাই এটা
অ অ চাই লবি তো ভালকে পঢ়িবি পৰীক্ষা ভালকে দিবি আৰু অ অ পৰীক্ষাতটো আচল আকৌ দেই পঢ়া শুনাত টো খেলা ধূলাৰ লগতে লাগিব নহয়
সেইটোৱে লাগিব
অ আৰুতো ইমানো কষ্টৰ কথা নহয় যে তই খেলা ধূলা ফকাচ কৰিলে পঢ়াতো নোৱাৰিবি নহয় ত পঢ়া তো ফকাচ কৰিব পাৰিবি এইফালে খেলা ধূলাতো
উম হয় হয় মই এতিয়া আজি আকৌ দেওবাই খেল এখন হ'ব নেকি
অ অ সেইবোৰ চিন্তা বৰকে কৈ নাথাকিবি
উম উম আৰু এই সেই লগৰ এটা মানে জেথাই হতৰ ঘৰ খৰ খবৰ দিছে মানে মানুহজনে মাতিছে টিনিচৰ খেলিবলৈ এ অহা সোমবাৰে
আচ্ছা
ভালেই মানে সেইতিয়া সোমবাই পৰীক্ষা হ'ব, নহ'ব
অ লোকেল প্লেয়াৰ হোবাকে পিটিথৈ আহিবি
সেইটো এ লগৰটোহঁতৰ মানে কমিটিত লগৰো টিম তাত খেলিব কৈছে কমিটি হৈ
অ অ তাৰপিছতে হেৰি কি অ তহঁতৰ এতিয়া কচিঙত মানে বল স্পীডতটো টেষ্ট কৰা হেৰি আছে নাই
আছে আমাৰ এতিয়া ডাঙৰ দাদা মানে চিনিয়ৰ আমকে এ তেহেতৰ এতিয়া বলিং স্পিড হে এ এটা কৃষ্টপাল বুলি কি কয় তাৰ এশ তেইছ
বা তোৰ ভাগ কিমান যায়
মইতো বলিংটো বেছি নকওঁ অকল খেলত কওঁ
অ অ
নাইণ্টি প্লাছোত থাকে
অ হ'ব আৰু কিচিনা এনেই মানে লোকেল খেলৰ কাৰণে এইটো ঠিকেই আছে কিন্তু তোৰ অলপ লীগ লীগ খেলিবলৈ হলে অলপ আহিব লাগিব স্পিড
সেইটোৱেই
তইতো স্পিন নকৰ ন
চিমে চিমে ইস্পিন ন কওঁ বেছ
অ পেচ ৰা পেছ ৰাখিবলৈ হলে আৰু অলপ লাগিব
অ সেইটোয়ে আৰু লাগিবওৱান হাণ্ড্ৰেড টেন ম মিব কৰিলে হৈ গল
অ সেই কিন্তু স্পিন কৰিবলৈ হলে এইটোতো ফচি যায় আকৌ কেচ নাই নগৈ
সেইটো সেই
পিনাইহে ভাল পাওঁ মানে
অ গম পাইছো
পিছবেলা গৈ
উম উম বাকী খোৱা বোৱা কৰি লা নাই
কৰিলো কৰিলো হ'ব দে মই কাম এটা লাগি আছো
অ ময়ও এটাকে ময়ও ভাত খাই লওঁ হা উম সুভ ৰাতি